আছো, বহি আছো। তই?
এনেই আছো।
উম, ভাত খালি?
খালো অঠনিয়ে
কিহে খালি?
আজি সেয়া কোলা কচু আনিছিল, কোলা কচু ত' সেয়া হেনেকেই আৰু, পিটিকা কৰি খালো আৰু। হেৰিতে দি পেলাই, কি বুলি কয়, বইল কৰি অ। কুকাৰতে তেনেকে হেৰি কৰি পেলাই, অ' ভাল লাগে।
বইলতে যে আদা অলপ, নহৰু অলপ দি দিব লাগে? বহুত ধুনীয়া লাগে তেতিয়াহে।
এ নহৰু দিলো, নহৰু জলকীয়া
আদা গোন্ধটো যে বেছি ভাল লাগে, আমাৰ কিবা বনালে আদা আদা আৰু নহৰুটোৱে দিওঁ, আদা, নহৰু, জালুক দিও। আৰু একো বেলেগ মছলা দৰকাৰে নাই। এনেও মচলা দিয়া নহয়ে বাৰু! আটাইতকে যে অদৰকাৰী মচলাটোয়ে হৈছে, ই মিট মছলা। গৰম মছলা, এইবিলাক মানে মই একদমেই বেয়া পাওঁ। এই ধনীয়াটো যে এক নম্বৰ অদৰকাৰী।
কিন্তু জা-জালুকৰ গুৰি কেইটা ভাল।
অ' মই জালুক, জিৰা গোটাকে আনি থওঁ। পটাত পিচি, পটাত।
সেইটো গোন্ধটোৱে বেলেগ, মানে হয়।
আমাৰ মাংস বনালে সেয়াই দিওঁ আৰু বেলেগ একো নিদোৱেই। মিট-চিত, এইবিলাক আমাৰ আৰু চিষ্টেমে নাই। ধনীয়াটোতো নানেই।
হেৰি আকৌ, এ মই এনেই চিম্পুলকে আৰু। সেই পানী অকণ দি পেলাই সেয়া হেৰিতে
তাতে যদি মানধনীয়া পাত‌ কেইটামানে, নৰসিংহ কেইটামানে দিলি হয়! বিৰাট ধুনীয়া লাগে। আমাৰ যি মানধনীয়া হৈ আছে। এসোপা
মচন্দৰীও ভাল লাগে দে, মছন্দৰী গোন্ধকো দিলে উম। কিন্তু অকণ বেছিকে দিলে আৰু কাৰা মাৰে গোন্ধটো। উম। আমাৰ মছন্দৰীজোপা হেৰি হৈ গৈছেগৈ। ইয়াতে গৰু বান্ধা হ'ল যে
উম।
নাইকিয়া হৈ হৈ গৈছেগে আৰু। এডাল হৈছে এডাল গছ ৰুইছেগে আৰু যেনে
কোলা কচু যে খাই থাকিব লাগে, বহুত ভাল।
খাই থাকিব লাগে।
মই কচুৱে আৰু মাংস এদিন খাব লাগিব।
অ' ভাল লাগে ন? কি কৰ প্ৰথমে মাংসখিনি ভাজি লৱ নেকি?
উম প্ৰথমে মাংসখিনি যেনেকে ভাজে তেনেকে ভাজি, পিছত হে কৰি ল'ব লাগে কচুখিনি বইল। কৰি ল'ব লাগে। বইল কৰিহে পানীটো পেলাই, কিছুমানে পেলাই দিয়ে বাৰু! যদি কচুটো মানে ধৰিব বুলি যদি চা হেৰি থাকে। চান্স থাকে, তেন্তে। নীটো পেলাই দিব লাগে। যদি নধৰে বাৰু পানীয়ে-চানীয়ে দিলেও কথা নাই। তেনেকে দিলেই হ'ল। এই মুৰ্গী মাংসৰ লগত বেছি ভাল।
মুৰ্গী মাংসৰ লগত মই বনাইছিলো নহয়! ভালেই লাগে। এ চবে আকৌ বনোৱাৰ সেই প্ৰচেছটো বেলেগ বেলেগকে বনাই যে, হয় সেইকাৰণে টেষ্টবিলাক অকণ বেলেগ বেলেগ হয় আৰু।
মুৰ্গীৰ লগতে খাব লাগে। ব্ৰইলাৰটো ইমান ভাল নালাগে।
উম, ব্ৰইলাৰ মাংস মই কিমান দিন মই এ কালি স্কুলত খাইছো। কিবাকিবি লাগিলে। নো নোখোৱা হলো যে ব্ৰইলাৰ মাংসটো হয়
মোক ব্ৰইলাৰ খালে যে মোক বিশেষকে গৰম দিন কেই তাৰ মই যে একদম খোৱা পাছ ছতে মানে মোৰ মানে সেই পেটৰ অশান্তি লাগিব হয় গেছ উঠিব গেছ উঠি মানে অলপ
লেটিন উ হু হু
এ নোখোৱা মই নাখাওৱে ব্ৰইলাৰ কিন্তু এতিয়া মানে আনে যে কেতিয়াবা মই নিজে বনাও নহয়। সেই বনালে আলু আৰু এই তলৰ যে গুৰা খিনি যে পিয়াজ চিয়াজ অকন অকন গুৰা। খিনি যে সেইখিনিহে খাওঁ।
গ্ৰেভি টোতো আৰুয়ে বেয়া পাওঁ এ দে ফ্ৰাই একদম শুকানকে শুকান কে ভাজিব হ'লে আকৌ ব্ৰইল কৰি ল'ব লাগে। তেতিয়া মানে পুৰা টান হয় শুকান হৈ যায় তেতিয়া।
চব বনোৱা প্ৰচেছবোৰ বেলেগ বেলেগ চবৰে সেইকাৰণে সোৱাদো বেলেগ বেলেগ আমিও সেই ব্ৰইলাৰ মাংস যদিও কেতিয়াবা মানে নানেই যদিও কেতিয়াবা আনে মানে সেই বইল কৰিলৈ পানীটো পেলাই লওঁ
উম এই বইল কৰা পানীতো দেখিলে মোৰ খাবলৈ মন নাযায়
অ ন কিন্তু সেই মম' চব বিলাকতো সেয়াই
সেয়াই দিয়ে উ এই ৰহা এখনত আকৌ ছাগলী ঠেং দিয়ে ব্ৰইলাৰ নিদিয়ে তাত
মই বেয়া পাওঁ দেই ছাগলী ঠেঙ আৰু কিবা হেৰি লাগে হয়
ঘি ঘিণ এ নহয় সেইটোত হেলডি হয়
হেল্ডি হ'লেও আৰু মই বেয়া বস্তুটো ঘিণ লাগে
উম চাব গলে হাঁহ চাহে ঘিণ লাগিব লাগে ছাগলীয়েটো একোৱেই নাখায় ছাগলী অকল পাতেই খায় পাত আৰু ঘাঁহে খায় কিন্তু কিন্তু হেৰিয়ে যে হাঁহবিলাকে যে লেতেৰা বস্তু খাই
খুচৰি খুচৰি সেইটো হয় বাও এ দে দে কৈ নাথাকিবি আও খাব নোৱাৰিম দেই হু হু হু যেনে তেনে খোৱা হৈছো হেৰিয়ে দিছিলো হয় তথাপিতো খোৱা হৈ ছো মানে সেই তেনেকে নাখাওঁ আৰু মানে এ এনেই আৰু মানে নিয়ম তো কৰো আও তাত থাকা সেই আলুখিনি
মোৰ যে আমাৰ যে ছাগলী পোৱালি কেইটা যে বেছি দিছিলে
আজি
নহয় আজি নহয় এই সৰুকেইটা নহয় ইয়াৰ আগৰ আগৰ দুটা আছিলে যে বেছি দিছে ইমান বেয়া লাগিছে সিহঁতৰ মানে আজি নিচে ধৰক কাইলৈ মই গম পালোয়েই হয় কি কৰিব বেয়া লাগিছে অ
অ দেহি
সেই মতা হলে সেইটোৱে চিন্তা লাগি থাকে মাইকী হলে বাৰু একো নাই মাইকী হ'লে ত ৰাখিয়ে ধৰে তপা সিহঁতৰ লগ পোৱালি হয় হয় কিন্তু সে মতা হলে মানে চিন্তা লাগে আও মতা হলে আকৌ দুটা কষ্ট পায় প্ৰথম কষ্টটো বুজি পাইছ নহয় তাত পিছৰ কষ্টতো আকৌ সেয়া মাংস
অ আই কৰনো মেকুৰী পোৱালী এটা আহিছে অ
মেকুৰী পোৱালি আমাৰ ইয়াতো আছে মেকুৰ পোৱালি কেইটামান এটা যে আছে এয়া সেইহঁতৰ ৰাজু
বেলেগ একো নাই এই পোৱালী কেইটা হাগী ফুৰে গম পাইছে। যতে ততে ঘিন লাগে নহয় আকৌ সেই কোচনা চোচনে শুই থাকিব হয় অ, চোফাত শুই থাকিব। আৰু কুচনকেইটাৰ ওপৰতে শুই থাকে মানে ওম - ওম লগা হেৰিত শোৱে নাই সিহতে। সেইটো কথাই বেয়া পাও আকৌ নোমবোৰ সৰি - সৰি থাকে যে।
সেই নুমিবিলাকে ঘিন লাগে। আমাৰ ইয়াতো আছে মেকুৰী পোৱালী এতিয়া অকণ ডাঙৰ হৈছে প্ৰথমে আহিছিলে দুটা নে তিনটা আহিছিলে সিহতৰ আনিছিলে দুটা আৰু এটা আছিলে টিংকুহতৰ আনিছিলে। মুগা ৰঙৰ সেইটো যে কেনেকুৱা ধুনীয়া দেখিবলৈ মুগা ৰঙৰ নহয়। একে মুগাটো নহয় মানে বগা আৰু আৰু এই ক্ৰীম কালাৰৰ নিচিনা তাৰপিছত ডিঙিতে এনেকে ৰঙা ৰছী এডাল বান্ধি থৈ দিয়ে কি ধুনীয়া লাগে দে।
মমো লাগে আকৌ সৰু হৈ থাকিলে। কিন্তু সেই যতে ত'তে সেইটো কাম কৰি থাকে কাৰণে হে বেয়া প সিহতে য'তে ত'তে উঠি পেলাই আহে আকৌ তাতে শুৱে তাতে হেই কয় আমিও শোহৰ আমিও বহো সেইকাৰণে আৰু মানে
সেই আকৌ ভয় লাগে এই আৰু পিছে - পিছে ঘুই ফুৰে যে ঘপকে আৰু ভৰিখন লাগিলে আচুৰি দিব।
অ, আমাৰ স্কুলত আকৌ এটা পাৰ্মানেণ্ট এটা আছে দেই স্কুলত যে। সেইটো সে বাচ্ছা হ হৈ আছে আৰু। হেৰি তাৰ আকৌ কাম হেৰি হৈ গ'ল অ, হা
একেলগে হৈছে নেকি।
আ হু - হু অ, তাৰপাচত হেয়া। তাৰ আকৌ হেৰি সেনাখন সে আমাৰ সেই মিনতি বা বুলি স্কুলতে মানে হে কৰে এছকাও গ'ল সি তেও নাকামুৰিলে। গম বাইছ আকৌ কিন্তু সেই গোটেই গা খেলা খেলা থাকে তাৰ মানে অভ্যয়াস হৈ গল যে। এনি টাইম সে মানুহক গাত আহি পেলাই ঘহিয়াই থাকিবহি মানেও মেও থাকিবহি কিবা এটা দিব লাগে মানে আৰু
উম, হ সেইবিলাক বাৰ এনে মৰমে লাগে কিন্তু টো হে এ ভয় লাগে বেয়া পাও আৰু মানে তেও ভাল নালাগে।
উম, মানে সেয়া গচকা চচকা গলে সিহতেকো হেৰি নিজৰ সেই চেফটিটোৰ কাৰণটো কামোৰ
কামৰিব।
সেইটো সিহতকাতটো ভুল নাই বও
হেৰি কি বনাবি ৰাতিলে।
ৰাতি উম, জানো দে ভাবিব লাগিব।
মই আজি কিন্তু চব হেল্ডি খানাই হৈছে দেই ৰাতিপুৱা মৰিছা যে মৰিচা শাক সেয়া তাৰ পিছত আকৌ অ, মৰিচা শাকে আলুৱে সেনেকে বনালো তাৰপিছত দিনত আকৌ সেয়া হেৰি ৰঞ্জনা বাই হেৰি কৰিছিলে এইয়া কি ভেদাইলতা মান হে এইবিলাক চব পিচি এনেকুৱা কি এইটো কি শুকলকলতি চুকলতি চব মানে দি পেললে যে হয় নৰসিংহ সে হেৰিত মানে খুন্দিছিলে আৰু মিক্সিত তাৰপিছত সে আকো স - সুধিছে মই ভাবিনে বুলি। মই বোলো অ, খাম আকৌ কিয় নাখাম বোলো নাপাও কাৰণে সে দিয়া হয়। তাৰপিছত সেয়া হ, কৰি পেলাই সেয়া খালো তাৰ পিছত আকৌ কচু কচু সেয়া হে বইল কৰি পেললেহে তেনে
উম, ভাল বস্তু খাবি কিন্তু সেয়া মানে বেছিকে নাহি নাখাবি বেছিকে খালে হেৰি হৈ যাবগে। গেছ গেছ হলে অলপ লেট্ৰিন টান হ'ব উম। খাবি বাৰু খোৱাতটো ভালেই।
উম উম।
আমাৰ মহ। মছা মৰিচা সময় দেখিব মন নাযায় মৰিচা ঠাই খ পৰা।
অ এই ভাল লাগে কেনেকে ভাল লাগে জান নাই।
সৰিয়হ।
সৰিয়হৰ লগত অ সৰিয়হৰ লগত ভাল লাগে।
উম।
কাই চ নাই নাই
খাইছো মই বেয়া পাওঁ খালি যেনেকে নহওঁ নে বেয়া পাও মই।
এ হেৰি লগত সৰিয়হৰ সৰিয়হৰ লগত হেৰি খাইছ নাই এইয়া কি বুলি কয় ভেন্দি চৰ্চৰি খাওঁ নে
অ নাই খোৱা
ভাল লাগে খাবিচোন-খাবিচোন ভাল লাগে আমাৰও হে বনাও নহয় বৰ ধুনীয়া লাগে অ এনেও ভেন্দি ভাজি কন ভালেই পাওঁ মই দেই হেৰি সৰিয়হখিনিও হে বটি লৈ পাই তেনেকে সেয়াই আও তেল অকমান হেৰি কৰি সৰকে দিবি আৰু তেল অকন সৰকে দিলে ভাল লাগে খাই সেনেকে সেৰি কৰি এ নৰ্মেল কে ভাজিলে অকণমান ভাজি ল'বি ফাৰ্ষ্টে তাৰপিছত সৰিয়হ বতাখিনি তাৰপিছতহে দিবি
তাতে কি কেঁচা-কেঁচাক কে ভেন্দি দিয়ে
হা
তাতে কেঁচা ভেন্দি দিয়ে নে ভাজি
নহয়-নহয় ভাজি ল'বি ভেন্দিখিনি ভাজি লবি
অ-অ মানে প্ৰথমে ফ্ৰাই কৰি পেলাই তাৰপা সৰিয়হখিনি হে কৰি ল'ব লাগে। ভাজি ল'ব লাগে তাৰ পাছত
অঁ তাৰপিছতহে অ এ গৰু আহিছে দে হ'ব দে হা অ হ'ব দে মই আহি ল‌ও অ হ'ব দে